হেল্ল'।
ত আহ কোৱা।
কি কৰি আছা।
মই পিঠা বনাই আছো ৰবা।
অ কিহৰ পিঠা।
এইটো বগা পিঠাটো যে ভিতৰত যে নাৰিকল দিয়ে
আচ্ছা অঔ ভোগালী বিহুৰ পিঠা বনাই আছা নেকি মি
অ সেইয়ে বনাই আছো। আৰু ইফালে ঘিলা পিঠা বনাই আছো। তেল দিয়া পিঠাটো।
উম হুম হম আমাৰ কি উৰুকাৰ কাৰণে কি কি পিপেৰচন। কি খাবা বোলো।
হাঁহ আনিছে হাঁহ খাম তাৰপিছত আৰু ব্ৰইলাৰটো এনে পুৰি খাম আৰু তাৰ পিছত ছাগলী মাংস আনিছে সেনেকেই খাম আৰু তোমালোকৰ কি কেনেকুৱা পিপেয়াৰ চলি আছে।
আমাৰ ঠিকে আমাৰ কি আৰু মা যিহেতু মাছ মাংস মাংস নাখায়। মা কাৰণে মাছ, আৰু ভন্টি আৰু মই মাছ নাখাও ন সেইকাৰণে আমাৰ কাৰণে মই নাই আৰু বাকী। দেউতাই খাই গাহৰি খাব।
অ গাহৰিতো পুৰি খাই ভাল লাগে
উম আমাৰ দেউতাই এনেকে নাখায়। মানুহ সেই কৰি কিনে খায়। আ যিটো জোল থাকে নৰ্মেল কে বনাই সেইটোয়ে খাই
উম তোমালোকৰ পিঠা চিঠা বনাইছ না।
অকণমান মই বনালোঁ অকণমান মায়ে বনালে লাডাৰু চালু দুটা। তাই মিনিঙনে বনালোঁ আৰু।
অ সেই নাই মায়ে বনাই তাৰ মই ভাবিছো মাক অলপ হেল্প কৰি দি বুলি ভাবিছো।
উম হুম হুম সেনেকে আৰু উম কি হ'ল আৰু মান। জনাম ছাগে।
এতিয়া মই নাৰিকলৰ লডুটোৱে ভাল পাওঁ গুৰ লাৰুটো ভাল নাপাওঁ। মান চেনি দি কেনে যে বনাই সেইটয়ে ভাল পাওঁ।
উ
সেৱ বনালো তাৰ পিছত উম গুুৰ দিলো ভাল নালাগে।
উম।
তিলৰ লাৰুটো খাই ভাল লাগে। কিন্তু তিলৰ লাৰু বনাব নাজানো জানো।
অ ন তিলৰ লাৰুতটো বেলেগ একো কৰিব নালাগে অকল তিল আৰু তিলতটো। ইমান মানে ভাজি লৈ কিনে। মানে কাৰণে স্মেল এটা থাকে ন। আৰু অলপমান সেমেকি যোৱাতে হয়। সেইটো গুচাবৰ কাৰণে অলপ ক্ৰাঞ্চি কৰিব কাৰণে তিলটো আতে অলপমান ভাজি লম। মিনিটান কিন্তু তিলটো মানে কেৰাহিত লাগি যাব দিব নালাগে। ফাজি লৈ কিনে তাৰ তাতে মানে গুৰ। কিনি গলাই লৈ কিনে অলপ পানী পানী মিক্স কৰে নকৰে ছাগে সেই গলাই ল মানে ত গুৰটো লোৱা কথা গুৰটো। যদি বহুত বেছিকে ডাঠ হয় তেতিয়াাহ'লে পানী মিক্স কৰে অলপমান আৰু যদি গুডুৰতটো লাইট থাকে তেতিয়া পানী মিক্সচ নকৰে।
অ'।
তাৰপিছত তাতে এইখিনি গুুৰ খিনি লাহে লাহে দি কিনে। মানে হাতেৰে লৰাই কিনে তেতিয়া মানে গ লগ লাগি যোৱা টাইপৰ হ'ব মানে তেতিয়া হাতেৰে সেপ দিলেই হ'ল। এনেকে নানি কলৰ নানুক যেনেকে চ। চ নাৰিকল খিনি ভাজি থকাৰ পিছত চেনী খিনি দিয়া হয় ইয়াতে মানে চেনীৰ সলনি মানে গুৰণিয় তাৰপিছত যেতিয়া নাৰিকলৰ লাৰ়ুটো নাৰিকলখিনি চিনি পানীখিনি এজ কৰি লয় তেতিয়াাতো চবখিনিয়ে একক টাইপৰ হৈ নাথাকে নিজাই তাৰ পিছতে লাৰুটো হয় সেনেকেই আৰু। গুৰি খিনি যেতিয়া একলগ হবত তাৰ পিছত তেতিয়া আৰু লাৰুটো বনোৱা হয় আৰু
ময়ো এই বগা পিঠাটোৱে জানো তাৰপিছত। তেল দিয়া পিঠাটো জানো লাৰু জানো বাকী এইবিলাক যে আঙুলি পিঠা বনাই এইবিলাক জানা নেকি এইবিলাক মই নাজানো।
উ। আঙুলি পিঠাটো সেই একেই কিন্তু সেইটোই সেইটোতো বাৰু গুড়াই দিও বনাব পাৰি বা আটা। চাটা এনেকুৱা কিবা মইদা দিওঁ বনাব পাৰি আৰু।
উ উম সেইটো অলপ কষ্ট আছে চাগে।
ত সেইটোত অ সেইটোত মানে ৰিফাইন বেছিকে ইউজ হয় আৰু ন নলে একো নহয়।
অ'।
আহনে পিঠাটো হেঙি দিও বনাব পাৰি পানীত। মানে গুড়াটো আটাৰ দৰে মুঠি লৈ কিনে আটাৰ দৰে দৌ এটা বনাই কিনে যেতিয়া মানে। ৰুটিৰ কাৰণে আটাৰে দৌ বনাই এনেকে। পিঠাগুড়ৰে দৈ এটা বনাই কিনে পানীত। পানীত মানে সিজাব দিলেও সেনেকে সেনেকেও হয়।
অ সেইটো।
বাকি গুৰ গুৰৰ লাাৰু খোৱা নে নোকোৱা যিটো পিঠাগুড়ি আৰু গুৰ দি যে বনাই।
ত নহ দেখন।
নহয় মাৰাতো অলপ কথা আছে মাৰিব জানিব লাগিব তেতিয়াহে।
উম সেইটো বিধে মই খাই ভাল নাপাওঁ। বহুত টাইম থাকিলে ন হয়।
উম মাৰিব জান মাৰিব জানিলে। সে হয় মাৰিব নাজানিলে সেইটো মানে টান। সেইটো বেছি মই ঘৰত বনোৱা নহয় এইটো এয়া কিবা কিবা নামৰ। কাৰণেহে ধিয়া হয় সেইটো লাড়ুটো বেছিভাগ মানে। বাকী আৰু হাত।
হা কোমোৰাই দি বনাম।
উ তুমিও বনাবানে মায়ে বনাব।
নাই মই। টো অকল হেৰিটোৱে বনাম বুলি ভাবিছো ব্ৰইলাৰটো মই বনাম বাকি হাঁ হাই বনাব।
উমম আমাৰ চম পনীৰ। আৰু মাংসটো মই মানে।
উম অ', পনি- অ', পনীৰ খাই ম ইমান ভাল নাপাওঁ।
উম বাকী দৈ চিৰা হোৱা নে নোখোৱা জলপান।
খাব লাগিব দৈ চিৰা। লৈছিল তাৰপিছত মহৰ। মৰ দৈটো বেছি ভাল।
সেইটো সেইটোতো বহুত ভাল কিন্তু সটো আৰু গুৱাহাটীত এনেকেতো পাবলে নাই ন।
ইমান নাপায় কিন্তু এতিয়া ভোগালী অ কিন্তু ভোগালী মেলাৰ এতিয়া হেৰি বজাৰ বিলাক হৈছে নহয়
অ সেইটো কিন্তু এই ক'তো আৰু বিচাৰি যাবা মায়ে হয়তো চাগে কিনা দৈ আনিছে নেকি মায়ে নে ৰাখি থৈছে দৈ বনাইছে সেইটো বাৰু মই গম নাপাওঁ বাৰু।
টেকেটানিৰ কাৰণে-
উম। অ আমাৰ মাও বনাইছিল কিন্তু এতিয়া কিবা কৰিছে মানে সেই তটো মানে মাহহে জানে যে কি কি বনাব বা কি কি কৰিব। মই খালি মোক কয় যে তই ইটো সিটো বনাবি মই। মানে সেইটোৱে বনাও। এনেই ভোগালী বিহুতটো সেইকাৰণে ভাল লাগে মানে খাবৰ কাৰণে। সতম।
খাব কাৰণ ৰাতিপুৱা কাৰণে। ধুনীয়া লাগে বাকি তুমি কি
সেইটোযৱে ভাল ভৱানীও মই মই গোটেইখিনিয়ে জানো যিখিনি যিখিনি। সি মানে ধৰি লোৱা বগা পিঠ ঠা বগা পিঠাত নাৰিকল নিয়া টো তিল দি আটো এইখি তেলপিঠা আৰু লাৰু চাৰু যিখিনি মানে চব লাগে
অ আৰু এটা যে মানে চিৰা বনাইছে ন নাৰিকলৰ সেইটো বা কেনেকে মই ইমান নাজানো নাৰিকৰ এ
সেইটোও নাই সেইটো মানে সেইটো নাৰিকলৰ লাৰু যেনেকে বনাই সেনেকে বনাই খালি তাতে কাটাৰ মানে নাৰিকলৰ লাাৰু পুৰা ৰুকি দিয়া হয় কিন্তু মানে নাৰিকলৰ চিৰা বনাবৰ কাৰণে ৰুকি দিয়া নহয়। হয় এই যে চালাড বনাব কাৰণে যিখন যে ৰুপনি ইউজ কৰা যে সেইখন ইউজ কৰা হয় কিন্তু। কি সেইখনো যি ট নহয়ত মানে। তে্লাইচ বোৰ অলপ অলপ অলপ ডাঙৰ ডাঙৰ ইনেকে চিলাই গনেকে সেইটো সেইটোহে ইউজ কৰা হয়। উম তেতিয়া মানে চিৰা। না হ'ব তাৰপিছত এইটো তাতে চেনি দি কিনে সেইটো মানে নাৰিকলৰ লাৰুত মানে যেতিয়া চবখিনি লগ হৈ যায় তেতিয়া মানে তেতিয়া মানে বন্ধ কৰি দিয়া ইয়াত মানে পুৰা লাইন থাকিব লাগে লাইন থাকিব লাগে তেতিয়ালৈকে একদম ড্ৰাই হৈ নাযায় যেতিয়ালৈকে একম মচমচীয়াা হৈ নাযায় তেতিয়ালৈকে একদম মানে ছ লাৰি থাকিব লাগে তাতে মানে অলপ টাইমো ৰখিব নোৱাৰে ৰখিলে মানে গোটেইখিনি হেই হৈ যাব।
পানী নে মানে হে দিয়া থাকে নহয় চেনি দিয়া থাকে পানী হৈ নাযায়।
সেইকাৰটো মানে পুৰা সেইকাৰণে পূৰা মানে লৰাই থাকিব লাগিব একদম যেতিয়ালৈকে পুৰা একদম ড্ৰাই হৈ নাযায় বস্তু টো তেতিয়া লৈকে পোৰা লৰাই থাকিব কমলোকা ল'ৰাই থাকিব লাগিব।
উম আমাৰ ঘৰত আৰু এনেকে নবনাইে এইবিলাক পিঠা কল আমাৰ লাৰুোৱে বনোৱা যায় আৰু ন পিঠ বনোৱা যায় আৰু ঘিলা পিঠ থ আজিকালি আকৌ পেকেতো পোৱা যায় নহয় বাহিৰত।
সেইটো ইমান এটা ভাল নালাগে যিটো মানে ঘৰত বনোৱা যায় ন সেই। সেয়াই ভাল লাগিল
অ সেইটোত ইমান টেষ্ট নাহে আৰু দামো বহত লয় দেচোন।
হয় সেইটো বা এতিয়া কোনে বনাইছে। সেই কেনেকৈ বনাইছে সেইটো দিগনা এনেকৈ ঘৰত হ'লে মই বনাইছোঁ বা মায়ে বনাইছে বা আমাৰ দেতৰ বাহিৰতো কোনো বনোৱা মানুহ নাই
উম সেইতো ঘৰত যোনটোু মানে তেজ তেজ নালাগে
উম, আৰু বনাই আমাৰ ভালে বনায় ভালেখিনিয়ে বনায় গোটেইখিনি যিখিনি লাগে তাৰপিছত আকৌ বৰমাহল। আৰু কবাৰ ফ্ৰেণ্ড চবকে মানে মাতো আৰু বি কলৈ চব আহে তেতিয়া জলপান দিয়া হয় ত পি কেৰৱণিয়ে
অ',
কেতিয়াবা বৰা চাউল কেতিয়াবা বৰা চাউলো নিয়ে।
অ', বৰা চাউলতটো এনেকে
হয় সে ভাল লাগে।
উম আৰু পায়স যে বনাই যে মানে ক'লাটো দি ভাল লাগে সেইটো দি।
উম হম ভাল লাগে।
সেইটো
কলা বৰাৰ পায়সটো
অ', বহুত ভাল লাগে মই একবাৰে খাইছিলো ঘৰত বনাইছিল
হা আমাৰ বনাই বাৰু আমাৰ মানে ওচৰৰ বহুত ন যদি চাউল দিয়ে তেতিয়াহ'লে মে মানে পায়স হোৱা নাই নহ'লে আমাক খাবৰ কাৰণে দিে সটো ক্ৰীমেৰে খাই বেছি ভাল পাওঁ মই কিন্তু কিছুমানে আও গাখৰেও খায় কেঁচা গাখৰেও খায়
অ আাৰ আমাৰ আকৌ মায়ে পুৰা পিঠা বনাই আছে বহুত মানে আমাৰ আইতা আইতাও আৰু এতিয়া বয়স হৈছে ন ইমান নবনাই কঁকালৰ বিষ সেইকাৰণে মাক আৰু তিনি চাৰি কে যি এনেকে কে দি দিয়ে চাউল তাৰপিছত ঢেঁকীত মাৰি আনি কেনে আৰু বনাই থাকে আৰু গোটেই ৰাতি
আজিকালিতো ঠিকেই পাবলে নমাৰো মায়ে মিক্সি বা ৰলত বািছে মেচিনত খুন্দিব নিয়ে ন
উম
কাৰোবাক এ তাতেই দিয়ে এতিয়া ঘৰৰ ওচৰৰতো কাৰো ঠিকি নাই নহয় কিক খি ম কাৰণে মানে কন্দাই নহয়
অ সেইটো
সেইকাৰণে থাকিয়ে যায় সেনেকে সেইকাৰণে আকৌ গদি ঘৰত কেতিয়াবা খাবৰ কাৰণে বনাই আৰু এনে অকল এনেকুৱা নহয় যে ভোগালী মোৰ টাইমতে বনায়
অ আমাৰ এই কি বিচাৰি পাই নাই বহুত বিচাৰি বিচাৰি তাৰ পিছত ঘৰত পালে উম দিয়া পিছে এজৰ কৰা
দিয়াই পিছে তুমি পিঠা বনোৱা
অ অ দিয়া
ত উম উ কি